হেল্ল' কি কৰিছা?
এইয়া এনে আছোঁ। তুমি?
শুই আছোঁ।
উম, ভাত পানী খালা?
ভাত খাইছোঁ হে এইমাত্ৰ।
উম, ঠিক এ।
তোৱা তোমালোক বনালে? হু
বনাই আছে। আমাৰ অকন দেৰি হ'ব।
দেৰিটো হ'ব গম পাইছোঁ। ভোক লগা নাই?
ভোক ভোক নালাগিবনে কি কথা কৈছা?
সাতুৰিব যাওঁ ব'লা।
এতিয়া সাত
যাবা নে? অ' ব'লা।
অকমা অকমান অকমান চিঞৰি পেলাই কোৱাঁ। ইমান লাহে লাহে কৈছা।
মাতডাল ভাঙি আছে মোৰ।
অ', আজি এন চি চি গৈছিলা?
গৈছিলোঁ। চিঞৰি চিঞৰি মাত ভাঙি গৈছিল।
হে ইমান চিঞৰিব দিছে নে?
অ'।
এক, দুই, তিনিয়ে একে চিঞৰিব দিছে
ছেকেণ্ড ইয়াৰ লগত কম্পিটিচন কৰিব দিছে।
উম।
ব- বহাই থৈ দিছে। এই সা সাতটা মানৰ পৰা বহাইছে বাৰটা মানলৈকে-
কোৱা?
অ', ইমান বহাই থৈ দিছে। বহি থাক থা এই চাৰি থিয়ৈ থিয়ৈ আমনি লাগি গৈছে, ইয়াত বহি বহি আমনি লাগি গৈছে।
এনেই তোমালোকৰ এই পৰীক্ষাটো ল'বনে নাই?
উম, ল'ব এতিয়া নহয় পিছত বোলোঁ দুদিনমান। দহ বাৰ তাৰিখ মানে ল'বগৈ।
উম উম, ঠিকেই আছে বাৰু।
উম, অ অ', ভাত মাছ নে মাংস? ভাত মাছনে মাংস? ভাত মাছ নে মাংস বনাইছে?
বা মাছ মাংস কিবা এটা বনাইছে আৰু।
গাহৰি মাংস বনাইছে নে? গাহৰি।
তবিলা, অকন লাহে লাহে কৰা।
অ অ'।
কি কৈছা?
গাঁহৰি বনাইছেনে?
অই হেৰি, কি ক'ম বুলি ভাবিছোঁ ৰখা এই ভলীবলটো উলিয়াব লাগিছিল নহয়, জানানে তুমি? উম। ক্ৰিকেট টো ক্ৰিকেটটো এতিয়া বাদেই দিব লাগিব ভলীবলে- খেলিব লাগিব।
ফালি হেৰি কৰিব লাগিব। পিচখন কাটিব লাগিব।
উম, উম। পিছখন এদিন কাটি নেটখন ধুনীয়াকে আকৌ এবাৰ লগাই এতিয়া এ লিখক লগাইছে দেখিছা?
অ' অ', এইকনতে ভাৰত ঘৰ ওচৰত। তেনেকে ওখ কৰি লগাব লাগিব। সেইকন জেগাতে লগাব লাগিব। জেগাটো চেঞ্জ কৰিব নহ'ব।
উম।
সেইটোৱেইটো-
তাকে বাকী কাইলে এ কাইলে এন চি এ চি যাবানে নোযোৱা?
এই বা আজি যি ভাগৰ লাগিছে ভৰি বিষাই গৈছে নাযাওঁ কাইলৈ।
অ' ঠিক আছে হেৰি তাত কি বুলি কয়। কাইলৈ তেনে সাঁতুৰিব যাম ওলাবা।
ত ৰ'দ দিলে সাঁতুৰিব যাম দিয়া আৰু-
হা?
ৰ'দ দিলে সাঁতুৰিব যাম দিয়া।
অ' অকণ পিছবেলা পিছবেলা যাম আৰু ন ইমান সোনকালে নাযাওঁ।
আহ' আহ' পিছবেলাকে যাম। কালি ৰনাল্ডো এটনে লৈ লয় ন।
কি কৈছা?
ৰণাল্ডো ৰিটায়াৰমেণ্ট লৈ ল'লে আৰু কালি।
অ' এই নকো বাৰু মানে মন ডাল বেয়া লাগি আছে কালি খেলখন চালো বুইছানে। একদম লাষ্ট মিনিটত তোমাৰ।
গ'লটো মাৰি দিলে আৰু।
এইটী নাইন মিনিটত গ'ল দি দিছে, মই যে মানে মই মানে চফ্ট হৈ গৈছো, মই চোক কি হৈ গ'ল এইবিলাক।
উম, সেইয়েটো।
এ কালি কালি বহুত বেয়া খেলছে মিড ফিল্ডে ভাই। বহুতেই বেয়া খেলিছে বুজিছে নহয়, একদম মানে বহুত বেয়া। আৰু তোমাৰ ৰোনাল্ডোই বল পোৱাই নাই নি-
উম, অ' কিছুমান ক ফটো দিছে নিজৰ মতে কো আনিছে।
অ' মানে এনেকা মানে নিজে গল দিম নিজে গল দিম থাকোতে থাকোতে হাৰি মানে কি ক'ম আৰু এক শূন্যত হাৰিছে ইমান ধুনীয়াকে টানিল গৈ আছিলে ন নিদিছিলেই।
নিদিছিলে।
এই খেল খেলখন কেতিয়া তোমাৰ হাৰিলে জানা এই যেতিয়া এই যে ডিফেণ্ডাৰটো যে যোনটো
অ' ডিফেণ্ডাৰ টো দুখ।
অ' সি যেতিয়া তাক মানে চাবচিডিটো নমাই দিলে। তেতিয়াই খেল হি গ'ল আৰু মই তেতিয়া নমাই দিওতে বা ভাবিছো নাই খেল। খেল আজি হাতৰ পৰা যাব।
উম। কালি কালি ধৰ নেমাৰি লৈছে, আজি এ ৰাতি ৰনাল্ডো আজি আৰ্জেণ্টিনা মেচ আৰ্জেণ্টিনা যদি আজি হাৰি যায় শেষ আৰু। দুটা একেলগে ৰিটায়াৰমেণ্ট লয়'ললে তিনিটা একেলগে ৰিটায়াৰমেণ্ট।
তাকেতো তোমাৰ এতিয়া ধৰি লওঁ শুনা নিমাৰলে বাৰু অকন হ'লেও ইমান বেয়া লগা নাই। কাৰণ কিয় সি এবাৰ হ'লে ৱৰ্ল্ড কাপটো ৱৰ্ল্ড কাপটো হাতত চুব পাইছে।
ধেইবা পাইছে দিয়া।
কেইবাবাও পাইছে বাৰু। উম, আকৌ তোমাৰ আৰ্জেণ্টিনাৰ মেচিয়েও পাইছে, মেচিয়েও নিজে। সি খেলি পেলাই নিজে কেপ্টেনছি আন্দাৰতে পালে যোৱা বছৰ। যোৱাবাৰ মানে তাৰপিছত তোমাৰ এইবাৰো এইবাৰ ৰোনাল্ডোইটো মানে চুইে নাপালে।
আহ আহ সেইটোৱে আজি অ' ফ্ৰান্সৰ টিম টো বঢ়িয়া খেলি আছে।
এতিয়া ফ্ৰান্সক মই আগৰ পৰাই চাপোৰ্ট কৰো দেই বাৰু এই দুটাটিমকে চাপৰ্ট কৰো এই একদম মানে যাম বস্তু এই দুটা দিম।
এইবাৰ হীৰাণ ফ্ৰান্সৰ টিমডল দিছে নাই। ডেঞ্জাৰ টিম বনাইছে বাৰ এবাৰ ফ্ৰান্সে নিবই চাবাচোন।
নিবই।
গ'ল্ডেন বুটটো পাব চাবা সেইটো বাপেত
উম, উম।
মই কিন্তু মে মেছিয়ে পোৱাটো বিচাৰোঁ আৰু।
কি কি কৈছা? অঁ। যিটো হয় অকনমান অকনমান অকনমান মোবাইল টো ওচৰৰ পৰা কোৱা না মানে শুনা পোৱা নাই।
মোবাইলৰ ওচৰ পৰা ক'লে মোৰ মাতে পাই ভাঙি গৈছে বুজিছা। তাৰপিছত এন চি জিৰ পৰা ওলাই আহি ঠাণ্ডাডাল খাই দিলো।
ইচ।
বঢ়িয়া লাগি গৈছে ডিঙিটো। সৰজে টোপনিত ক'বই পৰা নাই টেম্পুত ইমানেই শুইছে সি।
সি শুৱা নাই।
ৰাতি শুই হৈছে নাই নাজানো। কিন্তু মই শুব ধৰিলে লৰাই দিও মানুহজনক। ক'বই নোৱাৰে মুখৰ লালতি বৈ যায়গৈ।
ইছৰাম বাবু মানে ইমানেই কষ্ট কৰিছে।
কি বুলি কয় এতিয়া মই গৈছিলোঁ নহয় তাৰ ওচৰলৈ। শুই টোপনি মই কইছো কি কৰিছা কি কৰিছে মুখত ভ মানে সিয়ে গম পোৱা নাই ইমানেই শুইছে সি। অ' কাৰেন্ট ডাল আছে নে নাই ন, কাৰেন্ট ডাল নাই চাগে ন?
নাই- নাই- নাই
অ'।
এতিয়া এনেই খেল চাইছা নে তুমি? ফিফা চাই আছা?
অ' চাই আছো। আজি চাব লাগিব নহয় চাৰে ন টা তাতে বঢ়িম।
উম আজি চাব লাগিব। আজি চাম আজি আৰ্জেণ্টিনাই কি ফালে?
আৰ্জেণ্টিনা আৰু ইজিপ্তৰ আছে। আৰ্জেন্টিনা জিকিব ইজিপ্তৰ টিমতটো ইমান আশা নাই।
ঠিক নাই দেই আজি হৰাই দিবও পাৰে। কাৰণ কিয় মানে তাত ড্ৰৰ হৈ যাব পাৰে। আৰু তোমাৰ মানে কি জানা ডাঙৰ, ডাঙৰ টিম বিলাক লগত মানে সিহঁতে অলপ বেছিকে
অ' বেছি, বেছি
বেছ বেছি জোৰ দিয়ে অ'। কিন্তু শুনা যদি প্ৰথমৰ পৰা যদি এটেক এটেক খেলে নহয় তেনেহলে জিকিবই জিকিব। কালি উম কালি খেলখন পুৰা মানে ৰণাল্ডো মানে হেৰি ৰনাল্ডো মানে কি পতুগল আৰু তোমাৰ স্পেইনৰ খেলখন স্পেইনে কালি প্ৰথমৰ পৰাই এটেক কৰি গৈ আছে। উম -উম খা
কিন্তু এটেক বেলেগ এটেক কৰি আছিলে য়ামালিও বঢ়িয়াই কৰিছে কালি।
অ' এই মজা খেলিছে। কিন্তু সেয়া এটা দুখ থাকি গ'ল আৰু নাপালে না।
আহ -আহ। এই সেইটোৱে টো আৰু। কি কৰিবা দুহেজাৰ ছয়ৰ পৰা খেলিছে দুইটাই। তিনিটা ন আৰু এটা কোনোবা এটা আছিলে। সেইটো যে কোনোৱা এটা আৰু এটা ৰিটায়াৰমেণ্ট লৈছে ফুটবলাৰ নামটো নাজানো। এইটো সেইদিনাখন গ'ল কিপাৰ দেখিছা নাই?
অ' দেখিছো, দেখিছো।
আৰ্জেণ্টিনা ৰ লগত ইয়াৰ আগৰ খেল খন।
উম।
কেপ ভাৰডে সেইটোও বঢ়িয়া আহিছে। সিও ৰিটাইমেণ্ট লৈছে। সি এইবাৰ প্ৰথম ওৱল্ডকাপ খেলিছে জানা চল্লিশ বছৰত।
তাকে অ' সিটো সি মজা খেলিছে দেই।
অ' বেলেগ গ'ল কিপিং কৰিছে সি। ৰেৰ্ড তাৰ ৰেকৰ্ড বনি গ'ল আৰু আৰ্জেণ্টি না নিচিনা টিমটোক টক্কৰ দি দিছে এটা গ'ল দিব দিয়া নাই স্পেইনক ড্ৰৰ কৰি দিছে মেক্সিক' দ কৰি দিছে।
মাথা বেয়া কৰি দিছে ইমান ভাল ভাল ডিমৰ।
আৰু ইমান চল্লিছ বছৰ বয়সত আম আমাৰ ল'লোঁ ন, আগতিয়টো জঁপিয়াই ফে যে।
পিকনে কেনে গা
মাফা, আয়া ৰিফ্লেকচন। বৰষুণ দিছে, অঔ অ' কি আমাৰ ফালে বৰষুণ দিছে। গাঁও এখনেই দেখোন। বৰষুণ দিছে আৰু, আমাৰফালে কি ৰ'দ দিছে বুলি ভাবিছা নেকি?
নহয় নিদিবও পাৰি না, নহয়নফালে আমাৰ এইফে দি আছে আমাৰ ঘৰৰ ফালে নাই দিয় আকৌ।
হে, এতিয়া কি তি পুৰণা ঘৰত আছা?
ক পিলা নে গোটেই?
অ' অ' কবিলাক ন আমি।
হম হ, আছে আছে কপিলাৰ ওচৰতে আছে।
কপিললৈও খুন্দা কৰিম এতিয়া। কালি ৰাতি ক'ব গৈছে মই শুয়ে থাকিলোঁকে আৰু ৰাতি ননডাল নাপায় মোৰ।
উম, এই ৰাতি হ নেটক শ্ল' হয় তোমাৰ
এয়াৰটেল, ফাইবাৰটো লগাই নক ফাইবাৰ লগালে
অ' ফাইবাৰ টো লগাই লোৱা, ফাৰ লগাই লোৱা ময় লগাম বুলি ভাবিছো। অ' মই লগাম বুলি ভাবিছো জানো কি হল এটা।
কিবা এটা মিলে লগাব লাগিব।
সেইটোয়ে মিলিলেটো চব লগাব লাগিব, নিমিলিলে ক'ত লগাবা। তাকে, সেইদিনাখন ইন্দে মোক ফোএ ফোন কৰি পেলাই কলে কবালৈ ফুৰিব যাম বুলি।
কলে, যায় এতিয়া
সি বোলে সৰ্গ পুৰি যায় আকৌ।
ৰি সৰ্গ পুৰি নেজাওঁগৈ আমনি লাগিছে।
গৈ গৈ আমুৱাই গৈছে।
অ' পা তাত যে পা পাছ লাগিব বুলি কৈছে পাছ অ' পাছ লাগিব বোলে পা
বিচাৰি গ'লে গাঁৱৰ মানুহবিলাকে
উম উম উম এইয়া সমূখতে যে পাহাৰটো উঠোতে। একেবাৰে গৈকী সো চাইডে, ওপাললৈ যে উঠে যে সেইটোজে পাইছনে। টো'ল গেটৰ নিচিনা বঢ়াই দিছে বোলে, মানুহ বহি থাকে। হয় পাঁচ দিব লাগিব, নহয় পইচা দিব লাগিব। পাৰ পাৰ্চন থি এ এশ নে পঞ্চাছ টকা জানো কিবা এটা কৈছিলে।
বা ইমান পইচা দিব লাগেনে?
উম। তাৰ সলনি নোযোৱাই ভাল, ঘৰতে মাংস অকমাণ আনি খাই বৈ লৈ শুই থাকিব লাগে।
তাকে বেলেগলে যোৱাই ভাল
উম বেলেগ এতিয়া জেগা ক'ত যাবা ঔ?
এ হেৰিলে যাওঁ বলা, আৰু হাফলং হাফলং যাওঁ বলা। আমাৰো বৰষুণে পালে দবাপিতাই হওক। হাফলং নে যাবলৈ মন আছে আৰু দিয়া।
উম আমি এতিয়া যাব
আৰু যেনেকে কৰিবলগীয়া জেগা কি আছেনো? গুৱাহাটী চুৱাহাটী এক'লেণ্ড চেক'লেণ্ড যাব পাৰি।
উ এক'লেণ্ড চেক'লেণ্ড যাব পাৰি, কিন্তু হাফলংত তোমাৰ গৈ বঢ়িয়া লাগিব দেই।
উম, এই গুৱাহাটী যে এইটো যে হে এইটো যে গুৱাহাটীনে অৰুনাচলৰ এইটো যে উম, পানী-পানী ওপৰতে যে এই হোটেল খন যে আছে দেখিছানে নাই? অ', হেইখনত খাব বঢ়ি-গৈ বঢ়িয়া লাগিব। পানীতে সাঁতুৰি আহি লগতে খাব পৰা হোটেলৰ বস্তু আহি যায় যে।
চাবলে কিবা বোলে কিবা নহয় কিবা, কিবা নহয় কিবা বৰষুণ দিলে কাৰেণ্ট নাথাকে। অ', তাপা আকৌ ৰ'দ দিলে তাত থাকিব নোৱা নগলো। উম।
যাই আমনি লাগি যায়।
তাক
কিমান বুজাবা এইদালক। উম।
কি কৈছা?
নাই, নাই। তাকে বোলো। এবাৰ লগ পাম পাম বহুদিন দেখা-শুনা হোৱা নাই। উম।
বৰষুণ দিব একেবাৰে ওৱেটো হাফলং, ওৱেটো অৰুণাচল বুলি কৈ দি দিওঁ
হম, হম।
বঢ়িয়াকে বনাইছে
তাকে হেৰি সন্ধিয়া এপাক ওলাই আহিবা ন? ওলাই যাম এফালে।
অ', অ', এইফাল ওলাই যাব হ'ব এতিয়া। কালি মই ওলাই যাব ধৰিছিলো সিহঁত মৃন্ময় কি জ্যোতি আৰু সৌৰভে ওলাই গৈ, ওলাই যোৱা নেকি বোলো এইফালে
নাই, নাই। ওলাই যাবলৈ তোমাৰ কিন্তু গ'ল ন? মই গম পাইছো কালি হে কওঁতেই।
উম, উম। তেনেকে ইমাৰজেঞ্চি ইমানেই সোনকালে যায়গৈ একবাৰে জ্যোতি ৰখিবই পৰা নাই গৰমত
ইচ!
তাৰহে গৰমটো বেছি লাগিছে।
নাই মই নগলো কালি জানি-বুজি নাই যোৱা। কাৰণ কিয় এই তোমাৰ এই এইকেইদিন গৈ আছো না।
উম, কিমান পইচাগাল খৰচ
সচাঁ